হেল্ল', আহিলে নেকি হেল্ল', ধেত চালা। হেল্ল', হেল্ল',
হেল্ল',
হেল্ল', - হেল্ল', হেল্ল', এ মই শুনি আছো।
মই শুনি আছো। মোৰতো শুনিছেনে নাই, অ, এই তোমাৰ মাতটো ক তোমাৰ মাতটো কাটি- কাটি আহিছে চুন।
হয় নেক এতিয়া।
অহ, এতিয়া অলপ ভালকে আহিছে অ, মা। অ, এতিয়া অলপ ভালকে আহিছে বাৰু, কি কৰি আছা?
সেয়া বহি আছো। কিনো কৰিম গৰম দিছে বতাহ মাৰিছে তাতে
অহ', ভাল ন খবৰ? চাইলিত যাব হলে। হেল্ল', অ, মই গৈছিলো এফালে, এ গোটৰ মিটিং আছে। সেইদৰেই তাত গৈছিলো। এতিয়া তাৰ পৰা আহি আছো।
অ।
চৰকাৰে ধুনীয়া ধুনীয়া নিয়ম কিছুমান ওলাই আছে নহয় সেই সেইবিলাকতে মানে আৰু।
অ অ আমি আহিলো বাৰু তাপা।
অ এতিয়া মানে অ আহিলাগৈ?
আহিলো আহিলো এই মিটিং হ'ল আহি পাইছোহে।
অ। কি ক'লে মিটিংত?
কি ক'লে মানে বিশেষ একো নকলে অ ফটোহে মাৰিছে আৰু। তাকে ফটো মাৰি আহিলো, আধাৰ কাৰ্ড নিব দিছিলে আধাৰ কাৰ্ড নালাগিল।
অ, আমাৰো তেনেকুৱা একো বিচৰা
অ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'। অ আপুনি মাজে মাজে মাত নিদিয়ে। শুনিছো শুনিছো। শুনিছো। নেটৱৰ্কৰ হা?
অ নেটৱৰ্কৰ কাৰণে তেনেকুৱা হৈ আছে নেটৱৰ্কটো অহা যোৱা কৰি আছে বতাহ মাৰি আছে যে।
অ এতিয়া আকৌ শুনিছো কিলিয়াৰ আহিছে।
অ বতাহ মাৰি আছে এ মই কৈছিলো কি আমাৰ গোটত মাতিলে মাতি চহী কৰিব দিলে আৰু আই ডি নাম্বাৰ এটা এটা অনলাইন কৰিব দিছিল যে সেই অনলাইনৰ আইডি নাম্বাৰ বিচাৰিলে। এইখিনি লোৱাৰ পিছত আৰু তেনেকুৱা মিটিঙত এ বিশেষ একো একো আলোচনা নহ'ল।
উম।
মানে এইখিনি লৈ পঠাই দিলে আৰু। অলপ দূৰত যাব লাগে যে।
অ আপোনালোকৰ ফটো মৰা নাই? অ ফটো মৰা নাই বোলো।
নাই নাই আমাৰ ফটো মাৰা নাই মাৰিব লাগিব চাগে পিছত।
অ।
উম ত'তে মানে চবতে সমানে নহয় নহয় ইয়াত যদি কিবা এটা হৈ থাকে তাত আৰু বেলেগ এটা হয়। কোনোবা ঠাই আগবাঢ়ি আছে কোনোবা ঠাই পিছ পৰি আছে। তেনেকুৱা হৈ আছে আৰু। অ কি খালা দুপৰীয়া?
দুপৰীয়া ভাত খালো।
অ।
উম। দালি বনালো তাৰপিছত আলু ভাজিলো। তাকে দিয়ে খালো।
অ। মই খালো, মই দালি খাইছো, তাৰপিছত আৰু কেঁচা বিলাহী, কেঁচা পিয়াজ, কেঁচা জলকীয়া এইবিলাক সৰু সৰুকে কুটি এইটো চাটনি কৰিলোঁ তাৰপিছত আৰু ভাত কেৰেলা আমাৰ জাতীয় কেৰেলাটো আৰু সেইটো কেৰেলা তেলত দিলো তাৰপিছত আকৌ সেই কেৰেলা আলু মিহি মিহিকেও ভালে সৰু সৰু ব্যি সেইটো হেৰি কৰিলো আ দিলোঁ সেয়াই আৰু, এই তেনেকৈ খালোঁ আৰু। ইমান দুপৰীয়া ইমান হেৰি আহাৰ খোৱা নাযায় দিয়াচোন। ভাজি দালি এইবিলাকে খোৱা যায় ৰাতিহে অলপ ডাঠ পিথ, হয় হয়
হয় হয়।
আহ সেই তেনেকে খালো আৰু, পিছে লৰা স্কুল বন্ধ দিলে চাগে ন।
বন্ধ গৰম বন্ধ দিলে যোৱা কালিৰ পৰা। বন্ধ পালে।
হেৰি কৰিলা আক কি কয় দিছে নহয়, প্ৰশ্ন চশ্ন দিছে ন নাই গৰম বন্ধ কৰিবৰ কাৰণে ঘৰত?
দিছে।
অ' সেইবোৰ কৰিব দিবা, অ'। সেইবোৰ কৰিব দিবা। ধুনীয়াকে কৰিব দিবা, দুই তিনিবাৰ কৰিব দিবা প্ৰশ্ন খিনি ভালকে বুজি পাব, তাৰ তিছত, আকৌ স্কুলতো ভালকে কৰি দেখাব পাৰিব। স্কুল খোলাৰ পিছত এইখিনিকে নাচাই নহয় আকৌ তাতো কৰিব দিব পাৰে। হয় নে নহয়?
দিবা দিবা।
চ চব চাবজেক্টৰে দিছে নহয়, বহুত কেইখনমান প্ৰশ্ন দিছে, এইখিনি গোটেইখিনি চাব দিবা ভালকে স্কুল খুলিলে যাতে পিতন নাখায় আৰু। গৰমৰ বন্ধত, গৰম বন্ধ বুলি অকল খেলা ধূলা কৰা ফুৰিব যোৱা স সটোৱে নহয় আৰু ঘৰত পঢ়িবও লাগে আৰু। বেছি গৰম সেইটো কাৰণে দিছে বন্ধটো।
উম।
আপোনাৰ ছোৱালী যোনি কত গল?
ছ তোমাৰ চাউণ্ডটো কমোৱা আছে চাগে, মাতটো বহুত সৰু সৰু আহিছে।
চানটো ঠিকেই আছে বাৰু। এতিয়া
সৰু সৰু আহিছে, প্ৰথমতে ভালকে আহিছিলে, এতিয়াহে সৰু সৰু আহি অ', এতিয়া আহিছে আৰু।
অ'হ।
নিছোৱা অ' এতিয়া ক'ত গ'ল ল'ৰা? অ' ক'ত গৈছে, কাৰোবাৰ লগত?
অ' ই মামাকৰ লগত গৈছে।
অ'-অ'-অ'। এবাৰ হেৰি, অলপ ফুৰিবও দিবা আকৌ। জেগাবলাক চাব গাটোও ভাল লাগিব মনত ভাল লাগিলে সিহঁতৰ শৰীৰ টো ভালে থাকে ন সৰু ল'ৰা ছোৱালীৰ মন যিমান ভালে ৰাখিব পৰা যায় সিমান শৰীৰটো ভালে থাকে
হয়
উম আৰু বেছি যদি গালি চালি পৰা যায় তেতিয়াা হ'লে মন বেয়া হৈ যায় মন বেয়া হলে সিহঁতে কিবা নিচিনা থাকে ল'ৰা ছোৱালী বেয়া মন বেয়া কৰিলে ডাঙৰ বিলাকৰো ভাল নালাগে ন
হয় হয়
আপোনাৰ ছোৱালীয়ে কি কৰি আছে
মোৰ ছোৱালীকো মই লৈ গৈছিলো লগত এতিয়া আহি আছো আমি খোজ কাঢ়ি আহি আছো যে আহি আছে খেলি খেলি আহি আছে আহিব দিছো মইো লাহে লাহে গৈ আছো
গৰমত আহিব পাৰিছে ন এই ৰ'দত
অ বহুত ৰ'দ দিছে ৰধিলৈ গৈ আছো আৰু
দিছে তাৰে
উম বহুত ৰ'দ দিছে আজি পানী খালেও পানী খোৱা নিচিনা নালাগে ইমান গৰম দিছে আৰু অথনি অলপ আগত মানে বহুত বৰষুণ ধৰিছে ছিলে বৰষুজাক নাহিলে
অ নাই
নাহি মানে এতিয়া আকৌ ৰ'দ দিছে আকৌ বহুত ৰ'দ দিছে ভাবিছিলো বৰষুণ জাকত কিজানি মই পাততে ভিজিম নেকি এতিয়া নাই বৰষুণ জাক গুচি গ'ল এতিয়া ৰ'দ য় বহুত
কি খব ৰদ দিয়া দিন হৈছে গৰম বেছি হৈছে বৰষুণ এযোৱাকো নাহে ঠাণ্ডা পৰিবৰ কাৰণে
ফেনত ফেনত তলত থাক থাকিব নোৱাৰি একদম বহুত গৰম বতাহে আহে ফেনৰ তলত
হয় হয়
হয় অ আকৌ বাহিৰতো ওলাব নোৱাৰি দিয়াচোন ডাঙৰ ডাঙৰ মানে মানুহ বিলাক ওলাই গছত তল চলে থাকে আমাৰ ভাল নালাগে এইবিলাক
নাই এতিয়া ধুনীয়া বতাহ মাৰি আছে তটো ঠাণ্ডা ঠাণ্ডা লাগি আছে
অ অ ৰদ দিলেও ঠাণ্ডাতো লাগিছে ন অ আমাৰপিনে বতাহ চতাহ নাই ৰ'দেই দি আছে
অ আপোনালোকৰ ফালে বতাহ নাই আমাৰ পিনে পুৰা বতাহ দি আছে কিন্তু থাকিয়ে ভাল লাগিছে গৰমতটো নাই লগা ইমান
অ অ এ চবফালে একে নহয় নহয়
অ
এতিয়া যেনেকুৱা বৰষুণাল ধৰিছিলে কোনোবা ছাইডে চাগে খুব বৰষুণে পৰিছে
কৈছে কৈছে আমাৰ পিনে এটো মাহত নাহে বৰষুণ অহা মাহত আহিব হেল্ল' হেল্ল'